হা?
অঁ। কি কৰিছে? অঁ, শুনিছো শুনিছো কি কৰিছে?
এয়া ভাতকেইটা খাই বহিছো অকমান।
অঁ, কিহে খালে।
ভাত আজি মঙ্গলবাৰ নিৰামিষ।
অঁ', -অঁ', আপোনালোকৰ ফালে কেনেকুৱা গৰম?
এই বাঃ বহুত গৰম, উম' মানে ৰ'দো দিয়া নাই বৰষুণ ধৰি আছে একদম গপনি।
হয়, একেবাৰে বেলেগ সমস্যা হৈছে দিয়ক গৰমটোৰ পৰা। কি ক'ব আও। আপোনালোকৰ এই বাবু মাইনাহত ঠিকে আছে আৰু ন'?
উমঁ, আছে-আছে-আছে, সিহঁতৰ ভালেই।
অঁ', তেখেতৰ ভাল নে?
অঁ', তেখেতৰ মানে সেই মাজতো জ্বৰ হৈ গ'ল।
অঁ',।
জ্বৰ, কাহ, চৰ্দি।
উম-উম।
আৰু আঠ, দ'হ দিন মান মানে- বহুত অশান্তিত থাকিল। ঔষধ পাতি খালে কিন্তু খালে সেই জ্বৰটো ভা-ভাল হয় আকৌ- ঔষধ-ঔষধৰ হেৰি নাইকীয়া হ'লে আকৌ উঠে জ‌্বৰ এনেকুৱা আৰু।
এই জ্বৰ বিলাক মানে বহুত হয়, ভাইৰেল জ্বৰ হৈছে ৰব আমাৰ এইফালেও- বহুত হৈছে আৰু লগত যে জ্বৰৰ লগত বমি হৈছে কিছুমানৰ- পাইখানা হৈছে। আৰু আপোনাৰ মানে এসপ্তাহ দ'হ দিনলৈকে- আৰু ভয়ৰ কথাও হৈছে ৰ'ব আজিকালি অকণমান মানে জ্বৰটো হ'লেই দুদিন-তিনদিন ধৰি- তথ্য পৰামৰ্শ ল'বই লাগে মানে পৰীক্ষাবিলাক কৰিব লাগে আচলতে।
অ'।
নহ'লে মানে বৰ- এই ডেংগু টো আকৌ আহিছে নহয় গম পায় নে নাপাই। আৰু সেই ডেংগুৰ লক্ষণ মানে সেই জ্বৰৰ লগত বমিও হয়।
এইটো এটা কথা।
উঠো আৰু। হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল'।
অঁ'।
এই মাজে-মাজে নেটৱৰ্কটো বেয়া যে।
উমঁ, নেটটোৰ কাৰণে বৰ দিগদাৰ হৈছে।
বৰ দিগদাৰ হৈছে ৰ'ব। নাই, চবতে হৈছে এই বৰষুণ মানে কি- বতৰ-চটৰ ধৰি থাকিলে বেছি বেয়া হয় নেটৱৰ্কটো।
যাম আৰু।
উমঁ' তাকে, এই অঁ', আছে দিয়ক বাৰু। হেৰি এই তেখেতে মানে ফোনটো লগাবলৈ দিছিলে মোক। সেই আপোনালোকৰ- হেৰি কথা মানে কি কয় এই কিবা আপোনাৰ উ এ' গছ পুলিৰ কথা মানে কিবা চেগুন, চেচু এনেকে কিবা আপুনি লগোৱা কথা কৈছিলে বোলে আপোনালোকৰ নতুন বাৰিখনত।
অ অ অ।
এই তাকে মানে কৈ মোক হেৰি ফোনটো লগাই পেলাই কৈছে তুমিয়ে সুধিবাচোন। এটা টাইমত এ দিনত সময়ে নাপালো মই এতিয়াহে আজৰি হয় পেলাই বোলো নাই তেখেতক সোধো। তাকে তাকে অ
অ, তেখেতে মোৰ তেখেতে পু পুলি মোৰ পৰা নিয়াৰ কথা কৈছিলে।
কৈছিলে কৈছিলে।
তাকেইটো কবচোন আছে এতিয়াও
হয় আৰু এটা কথা মানে কিবা হেৰি মেহগনি গছো বোলে বৰ ভাল সেয়া হেৰি ক'বা ফৰেষ্টৰ পৰাহে পায় নে ক'ৰ পৰা পায় তাৰমানে সেইটো আপোনাক সুধিবলৈ দিছিলে।
অ অ।
এ ক'ত পায় বাও আপুনি জানেনে কোনোবা ব্যক্তিগত ভাবেও মানুহে বেচে নেকি চাগে তেনেকে ন?
অ তেনেকুৱা আছে পাৰ্টি আছে বাৰু না না নাৰ্চাৰী থকা অ।
অ অ সেই গছটো বোলে অলপ মানে মূল্য অ, সেইটো বোলে মূল্যৱান কাঠ হেনো সেইটো। মানুহে লগাইছে মানে আজিকালি আমাৰ ইয়াত
উম উম অ।
তাৰপিছতে সেই চেগুনৰ হেৰি আপোনাৰ পৰা আনিম বুলি যে কৈ থৈছিলে আপুনি চেচুও দিছে নিকি বাৰু?
অ, লগাইছো চেচুও লগাইছো চেগুনো আছে পঞ্চাশটা মান পুলি আছে। আ তেখেতে নিলে লৈ যাব পাৰিব।
অ অ অ, আছে ন এতিয়াও?
আছে চেগুন আছে আছে।
তেন্তে পঠাই দিম ৰ'ব এদিন মই। আমাৰো সেই বাৰী এখন আছে নহয় একাষৰীয়াকৈ বাৰী এখন আছে মানে বেলেগকে লোৱা হৈছিল আৰু। সেই তাতে মানে লগোৱা কথা ভাবি আছে ইনে কিছু লগাইছে
সেইটো কাৰণে লগাই লগাব লাগে লগাব লাগে গছ গছ-গছনি লগাব লাগে।
নাই নাই লগাইছে লগাইছে কিছুমান লগাইছে তেনেকুৱাতে আপোনাৰ কথা ওলাল যে সেইদিনা আপুনি সেইয়া কিবা গছ পুলি আৰু আপুনি মাতিও গৈছিলে বাও এই ফোনতে মাতিছিলো বাও তেখেত আমাৰ এওঁক পঠাইও দিবলৈ দিছিলে।
অ অ।
তাৰপিছত সেই তাকে মানে মই বোলো নাই এতিয়াই কথাখিনি পাতি লওঁ এওঁক সোনকালতে পঠাই দিব লাগিব।
অ।
লৈ আহিব আৰু গাড়ীখন লৈ যাব লাগে তাতে লৈ আহিব সেইখিনি এ সেই তাকে মানে আপোনাৰ কিমান ডাঙৰ হৈছে গৈ হেৰি চেগুন-টেগুনবিলাক?
চেগুনবোৰ এই আগৰ আৰ মানে আজি আঠ বছৰৰ আগত লগাইছিলো নহয় সেইবিলাক ওখ ওখ ডাঙৰ হৈছে অলপ। এ ডেৰ ফুট এ এনেকুৱা গোলাই
অ অ।
বিশ ফুট, পঁচিশ ফুট এনেকুৱা ওখ হৈছে।
এত এতিয়া লগোৱাবিলাক এইবছৰ লগাইছো অলপ।
অ'।
এ সেইখিনি ডাঙৰ হৈছে প্ৰায় আৰু।
উম।
এ সময় লয় বহুত সময় লয়।
সময় লয় অ'। তাতে ডাঙৰ গছ যে আছ
পঁচিছ হাজাৰ পঁচিছ হাজাৰ ত্ৰিশ বছৰ হলে তেতিয়া অকনমান কাঠটো ভালদৰে ৰখা হয়।
অ, অ অ অ।
তা আমাৰ লোকেলত আ হেৰি হয় নহয় আ তাৰ চু কালাৰো ইমান ঠিক নহয়। অ', কাঠটোক কি কি দিয়া হয়। এনেকুৱা কিছুমান ধুই থাকে তথাপিতো ব বেয়া নহয় বাৰু চেগুনটো। এ দিন লাগে আৰু ডাঙৰ হওতে দিন লাগে।
হয় হয় অ।
পষ মানে অ গছত সাৰ হবৰ কাৰণে তে মিনিমাম পঁচিছ হেজাৰ লাগিব তেতিয়া তেতিয়াহে গীতৰ সাৰটো অকনমান কিবা ভাল হয়।
অ সময়কন লয় মানে ন?
লাগে সময় বহুত বহুতচোন লাগিব।
উম। হয়ো আৰু ডাঙৰ গছ যেতিয়া হয় নে নহয়?
অ।
তাকে বাকী ফল - মূলৰ লগাইছিল নহয় চিজনটো গ'লে এতিয়া আম - চামৰ ন? উম।
আমৰ পইচাকেইটামান পালো বাৰু।
অ নহয় গম পাইছো সেইদিনা কৈছিলে, আপুনি পোন নিয়লো লগাইছে বোলে তাতে পনিয়লটো ডাঙৰ হোৱা নাই চাগে গছ?
অ পনিয়ল মানে সাত ফুট সাত ফুট এনেকুৱা ওখ হৈছে।
নাই বৰ ভাল কৰিছে দেই এইবিলাক মানে আৰু মানে দুষ্প্ৰাপ্য নিচিনাই হৈছে পণিয়ালটো আজিকালি ল'ৰা - ছোৱালীয়ে চিনিয়ে নাপায়।
আৰু অ, নাপায় বহুতেই চিনি নাপায়।
নেপায় অ আৰু বহুত ভালতো বস্তুটো আইৰন থকা বস্তু, খোৱাও ভাল।
কালি লৰা - ছোৱালী ডাঙৰ লৰা - ছোৱালীয়ে বিজি নাপায় পনীয়ল কি।
অ বহুত ডাঙৰ মানুহে অৱশ্যে চিনি নাপায় দেই সেইটো হয় কিন্তু।
আৰু তিনি বছৰমানৰ পাছত লাগিবই চাগে পনিয়ল।
ভালে কৰিছে ভালে কৰিছে মানে তেনেকে ঘৰতে যদি দুই, চাৰি ফল - মূল তেনেকে ৰাখিব পৰা যায়। নিজৰো
মই মইতো মই মই সেই তেনেকে মানে অ বাকী বেলেগ কিবা আছে জামু, বগা জামু
উম উম, অ অ অ।
ত' পাহ মানে আমাৰ ইয়াত পাহৰিছে মানুহে। সেইটো লগাই, সেই সেইটো সেইটো লগাইছো।
উম উম।
ফটো লগাইছো।
সেইটোতো বহুত উপকাৰীয়ে বাৰু।
অ' তাৰপিছত কাজু কাজু বুলি কয় এটা আছে।
এইয়া বহুত ভাল কৰিছে দেই।
সেই তাকে!
উম বহুত ভাল কৰিছে বহুত ভাল কৰিছে।
উম। তাৰ পিছত লগাই থৈছো, কি ফল দিয়ে আৰু।
সেই ভালেই কৰিছা দেই! বৰ ভাল কথা ভাবিছো মানে। সেই তাকেই! আপোনাৰ কথা ওলাই থাকে ৰ'ব মাজে মাজে।
হয় দিয়ক! মোৰ কাম এটা আছে।
ঠিক আছে দিয়ক বাৰু! অ' হ'ব দিয়ক বাৰু হ'ব দিয়ক।